হেল্ল' শুনিছনে? এই আচো এনেই, ভাতকেইটা খাই তোৰ ৰাস্তাৰ ফালে ওলাই আহিছো।
অ', -অ', বাকী' খবৰ-খাতি ভালেই নে?
উমঁ, ভাল-ভাল। তোৰ ভাগ ক'চোন?
উমঁ, ভালেই-ভালেই।
অ', কি কৰিছা নো এতিয়া?
মই এনেই আৰু ৰাস্তা ফালে ওলাই আহিছো। এই গৰমতো বেছি কাৰেণ্টটোও নাই।
অ, বাকী সেইফালে তোৰ বতৰ কেনেকুৱা?
বতৰটো ইমান বৰ এটা ভাল নহয়, মানে এইকেইদিন বৰষুণ দি আছিলে, আজি ঘপক- ৰ'দটো দি দিলে আজি গৰমো হ'ল। আৰু এতিয়াও আকাশত, আকাশত তৰাও নাই বাৰু।
তাকে, এই বৰষুণ দি-দি ৰ'দটো যদি এদিন দি দিয়ে বহুত গৰম হৈ যায়।
উম-উম।
আমাৰ ফালেও বহুত গৰম পৰিছে এই কেইদিন।
অঁ', -অঁ।
অ, মাহঁতৰ বাকী ভাল নে ঘৰত?
উমঁ-উমঁ, ভাল। তহঁতৰ?
উমঁ, ভালেই। ভাইটি ভাগৰ কেনেকুৱা?
উমঁ, ভালেই-ভালেই পৰীক্ষা চলি আছে বাৰু সিহঁতৰ সি এইবাৰ ছিক্স হ'ল।
ঠিকে আছে। ভালকে পঢ়ি থাকিব কবা ভাইটিটোক।
উমঁ।
তোৰটো কমপ্লিট হ'লে আৰু।
উমঁ-উমঁ। বাকী' ফাৰ্মত পোৱালি কেতিয়া সোমালে?
ফামৰ পোৱালি টো হেৰি হ'ল আঁহ' পৰখি সৰালে।
অ', -অ',।
উ হয়, সেই কাৰেণ্ট নাই, ইয়াতে অকণমান ৰখি থাকিবলগীয়া হৈছে মানে সৰু হৈ আছে যে।
অ', -অ',।
তহঁতৰ ফাৰ্মখন আছে নে কি এতিয়া?
আছে-আছে আমাৰ কালি, পৰিলে পোৱালি।
অ', -কালি পৰিলে নি, মই মানে কি হয় দিনটো ব্যস্ত হৈ থাকো যে। কাৰোলৈও ফোন-চোন কৰিবলৈ সময়ে নাপাওঁ।
উমঁ, হুম, গম পাইছো-গম পাইছো বাৰু। উম' গম পাইছোঁ বোলো, মানে এতিয়া মোৰো তেনেকুৱাই হৈছে তো।
উমঁ-উমঁ-উমঁ। বাকী' খেতি-বাতি নামিছ নে কি এতিয়া?
নাই-নাই খেতি-বাতি নমা নাই, আমাৰ মানে কঠিয়াতো ৰুব পৰা হোৱা নাই সেইকাৰণে। বাকী হাল এচা- বোৱাই থোৱা আছে বাৰু।
অঁ', -অঁ', কঠীয়া পাৰিলি কি কি পাৰিলি?
আমাৰ বৰা, চকুৱা তাৰ পৰা আকৌ এই- আইজুং, বাহাদুৰ, আকৌ বাচমুঠি বুলি কোৱা এটা ওলাইছে যে।
বাচমুঠি উম, নাম- নাম নামটো শুনিছোঁ বাৰু অ,
অ, অ, সেইটো কৰা হ'ল, উম, উম, বাকী তহঁতৰ পাৰিলে নাই কঠীয়া?
পাৰিলে অ,
অ, কি কি পাৰিলে?
আমাৰ বৰা-জহা তাৰপিছত তোৰ শালি, আই জুং আৰু ব্লেক ৰাইচ।
অ, অ,
ব্লেক ৰাইচৰ, নামটো শুনিছনে? ব্লেক ৰাইচটো মানে, আমাৰ ঘৰত এই জলপান। তাৰপিছত, পিঠা।
অ, অ,
মানে ব্লেক ৰাইচ টো, মানে চুগাৰ, হাই প্ৰেচাৰ থকা মানুহৰ কাৰণে ভাল।
উম, উম, সেইটো আকৌ ব্লেক ৰাইচটোতো, পায়স বনাই খাই ভাল লাগে নহয়।
উম, উম, মানে এ, জলপানৰ লগতে মানে তাৰ এটা ঔষধি গুণো আছে।
উম, উম, সেইটো গম পাওঁ, বাৰু।
নাই, বেছি নকৰোঁ আমি এবিঘা মান মাটি কৰোঁ, সেয়া ধানৰ খেতি।
উম, উম,
বাকী ভাত, কিহে খালি?
ভাত মই, আজি ভাত নাই খোৱা মানে ৰুটি খালোঁ।
অ, অ, ৰুটি কি বুট, দালি লগত নেকি?
বুট, দালি অ, তাৰ পৰা মাংস আছিলে, মানে আমাৰ ঘৰত নহয় লগৰ এটাৰ ঘৰত বাৰু।
অ, বুট দা, মানে ৰুটি বুলি ক'লে বুট দালিটো আহিয়ে যায়, আৰু মনলৈ।
অ, অ, এইটো আহে বাৰু, উম, বাকী তই খালী নাই?
উম, মই খালোঁ। অ, মই ভাত মানে কি, গৰমটো বহুত পৰিলে যে, আজি সেই পইতা ভাত বনালে, তাৰ পিছত তোৰ, মানে ৰাতিপুৱাই ভাত বনাই পেলাই তোৰ পানীত দি থৈ দিলে ডুবাই, তাৰপিছত বুটৰ চাটনি বনালে। তাৰপিছত প্ৰসাদৰ পিঠা মানে, প্ৰসাদ টো, পিচি
মানে বৰ, হিচাপত ন?
বৰ হিচাপত অ, তাৰপিছত তোৰ মাছ মাছৰ ভাজি আছিলে, এইটো পুঠি মাছৰ ভাজি।
উম, উম, টেঙা চচে, নে, এনেই পিঁয়াজ দি পেলাই।
নাই, নাই, পিয়াজ দি ভাজা। উম, ভাল লাগে, আৰু এনেও, পু পুঠি মাছটো মানে খাই ভাল লাগে আৰু।
উম, উম, বাকী মাছ-চাছ ওলাইছে নাই তহঁতৰ ফালে?
মাছ- চাছ তেনেকে নাই, হ'লেও পথাৰত এই ব, পানী হৈছিলে যে। তোৰ, জাল পাতিছিলো, সেইয়াই আৰু বেলেগ তেনেকে ওলোৱা নাই।
অ, অ,
মানে আমাৰ পিছফালে, বুঢ়া পুখুৰী বুলি কোৱা, এটা পুখুৰী আছে। আগৰ ৰজা দিনৰ, তাত তোৰ উজান উঠাইছিল। উঠিছিলে তাত ধৰিলে দুটা মান মাছ, আমি নাইযোৱা আৰু তেনেকে।
অ, অ, বাকী আমাৰ ফালেও সেইদিনা বৰষুণ যাক যে ডাঙৰকে আহিছিলে।
অ।
অ সেইদিনাখনে সেই ৰাতিলে মানে যুৰ চাবলৈ যাওঁতে সেই মাছ পালো দেৰ কেজি মান হ'ব মানে মাছ। মোৰ মাছ। শিঙৰা তাপা কাৱৈ মাছ তেনেকে তেনেকে গৰৈ ইবিলাক মাছ পালো আৰু।
অ অ ঠিকেই আছে মানে কাঠ মাছটো মানুহে খাব লাগে। বেমাৰৰ কাৰণেও বহুত ভাল ন।
অ অ।
আমাৰ ফালে এইবোৰ ইমান পাবলে নাই মানে।
অঁ অঁ আমাৰ ফালে বাৰু থাকে দেই এইবিলাক।
তাকে এইবাৰ সৰহকে ওলালে খবৰ দিবি যাম।
উম উম নিম এইবাৰ গৰমত আম কঁঠাল এইবিলাক খালি নাই।
কঠালতটো ইমান খাবলৈ পোৱা নাই এদিন মানে আমাৰ ঘৰত আমটো আছে কঠাল নাই। তাৰপিছত তোৰ এদিন কঠাল এটা কিনি আনিলো মানে ঠগি দিলে বেপাৰিয়ে বেয়া কঁঠালটো
অ অ
বাকী আমটোতো খাই আছো সদায় আমাৰ ভন্টিৱে বেলি হ'ল আৰু আম কাটিলেই
অহ ঠিকেই আছে দে উম।
আমটো পুৰা খোৱা হৈছে। আম লিচু তেনেকে আৰু।
আমাৰো সেই আম খালো তাৰপা কঁঠাল টো মামায়ে আনিছিলে। খালো খালি ইমান মিঠা নাছিলে কথাটো তাকে বোলো মা কলো গুটি কেইটাকে উলিয়াই থবি আঞ্জাকে বনাই খাব পাৰিম।
উম ঘৰত আছে নেকি আম।
ঘৰত আম আছে বাৰু অ খালি পোক পোক আছে আম কিজোপাত।
অ আমাৰ ঘৰ জোপাত আকৌ আমটো মানে আমাৰ কেঁচা হৈ থাকো ন তো খাব নোৱাৰ। পকাৰ পিছত ইমানেই ধুনীয়া খাবলে। কৈছো নহয় এটা পোকু বিচাৰি নেপাৱ তই। মানে নতুনকে লাগিছে এইবাৰ।
অ শুনচোন তেতিয়া আমাৰ ঘৰ ফালে যদি অহাটো হয় তই।
হ।
তেতিয়া আমাৰ ঘলে দুটামান লৈ আহবিচোন খাই চাম
ঠিক আছে যোৱাতটো মানে কি দুদিনমান লাহেকে যাম বাৰু-
অ অ এ আহিলেই হ'ল-
অ মই সেইফালে যোৱা কথা হৈ আছে-
অ-
মানে মানুহ এঘৰৰ পৰা তোৰ ছাগলী পোৱালি এটা কিনিবলগীয়া হৈ আছিলে মই- তহঁতৰ সেইটো চাইদয়ে তেতিয়া মই যাওঁতেনে লগতে সেই তহঁতৰ ঘৰতো সোমাই দিম আৰু-
অ অ ঠিকে আছে ঠিকে- অ বাকী আমাৰ কি হল।
পাহাৰৰ চাৰিলে মানে এতিয়াতো যাব নোৱাৰিম এ আমাৰ- এইফালে চেঁচালেহে আৰু পাহাৰ বুলি ক'লে-
তাত অকমান মানে তোমাৰ মানে সেই জেগাতো অকমান ট্ৰাইবেল মানুহৰ জেগা হৈ যায় ন। আমাৰ অসমীয়া মানুহ আৰু সেহঁতৰ মাজত কিবা এটা মানে অকণমান উশৃংখলৰ পৰিৱেশ এটা হৈ আছে।
অ অ
সেইটো কাৰণে সেইফালে নাযাওঁ আমি এটা কাম কৰোঁ মানে মোৰো পোৱালিটো সৰু হৈ আছে।
অহ।
মোৰ ঘৰত বেলেগ এটা মানুহ আছে সি মোৰ পোৱালি খিনি চাই দিব আমি বেলেগ এটা চাইডে গুচি যাওঁ মানে এনেকৈ কাজিৰঙা মাজুলী শিৱসাগৰ সেই তেনেকুৱা ছাইডে গুচি যাওঁ।
অ অ আৰু গুৱাহাটী গৈ কেনে এবাৰ জুবিন ক্ষেত্ৰ
অ জুবিন ক্ষেত্ৰ বাৰু মই এবাৰ গ'লো কিন্তু জুবিন দাৰ নাম ললে আৰু দহ বাৰ যাব পাৰিম।
উম উম মই বাৰু যোৱা নাই দেই।
অ এ যাব লাগে সেইবোৰ।
উম উম যাব লাগিব, যিকোনো প্ৰকাৰে হলেও ওলাব লাগিব।
তাকে তাকে।
তাকে মাজ তেতিয়া আমি হোৱাটছএপ গ্ৰুপ এটা খুলি পিনি তাতে আমি ধুনীয়াকে কথা পাতি পাৰিম নহ লগৰগিতা হতি। তৌ দুটামানক কবি মৌ মোৰ লগৰ আৰু দুটামানক কম। মানে মানুহ বেছিও নালাগে।
গম পাইছোঁ এ চাৰি পাঁচজন হলে হৈ যায় আৰু।
অ মানে এখন গাড়ীতে গোটেইকেইটা ধুনীয়াকে যাব পৰাকে। উম বাকী তোৰ লগত যে এই তোৰ লগত যে আছিলে যে লগৰ এটা যে
উম আছে সিও আছে।
অ ঠিক আছে নহ তাক লৈ ল'ব লাগিব দেই সি মানুহটো বহুত ভাল আকৌ।
পৰা আমি দুটা গুচি যাম তই সেইফালৰ পৰা তিনটামান লৈ লবি গোটেই কেইটা গুচি যাম আৰু। উম উম উম আৰু তোৰ মাজ জুলিটো গৈ পোৱা নাই বাৰু মই আজিলৈকে।
অ মই গৈছো আমাৰ তাত থকা মেলাতো টেনশ্যন ল'ব নালাগে মানে খুৰা ঘৰ আছে যে।
অ মোৰ মাজুলীলে যাবলৈ মন এটা আছে কিন্তু দেই।
অ অ মাজুলিত যাব মানে এতিয়া আউনীআটি সত্ৰ কি আমি বহুত খিনি সত্ৰ চাব পাৰিম তাতে।
উম উম উম তাকে যাব লাগিব আৰু সময় সুবিধা মিলাই।
অ অ তাকে মানে মাজুলীতটো আউনীআতি সত্ৰত মই এবাৰ গৈছিলো। তাত তো মানে দেখিছিলো এই তুলসীৰ কুণ্ন্দাটো যে। তাৰ পৰা আকৌ আকৌ তোৰ হাতী দাতৰ লাখুটি তাৰ বা ৰজা দিনীয়া চুকী তাঁতশাল।
গম পাইছো, আছে আছে বহুত মানে আমি নেদেখা বস্তু চাবলে বহুত আছে অসমখনত।
অ অ
গমপাইছ তাকে তয়ো সময় সুবিধা মিলা ময়ো মিলাও এনেকে। তো গৈ নাথাকিলে নহ'বগৈ মানে আৰু।
অ অ তাকে মোৰ পোৱালি মানে মোৰ চাৰি দিন মান পাঁচ দিন মান হলে মই যাব পাৰিম মানে অকমান পোৱালিটো এতিয়া সৰু হৈ আছে যে, কালি দিছিলে হে।
অঁ গম পাইছো। বাকী পোৱালি ঠিকেই আছেনে বাৰু?
উম আছে আছে মেডিচিন আজি আনিলো গে বাৰু।
উম ঠিকে আছে দে এইবোকে কৰি চল আৰু। বাকী অসমৰ পৰা বাহিৰত যাব নালাগে পৰিস্থিতি দেশৰ বহুত বেয়া। সেই কাৰণে অসমতে থাকি অসমতে কাম কৰাই ভাল আৰু।
অ অ। অ অ।
তাৰপৰা কওঁ আৰু।
তাকে বোলো সেইটোকে আমি তালে যোৱা মেলা কথা
গম পাইছো অঁ।
উম উম এতিয়া মাজুলী হৈ পিনি আমি লগতে শিৱসাগৰ গুচি যাম।
উম
উম তাৰ পৰা আমি গুৱাহাটী হৈ একবাৰে আহি পেলাই হে জুবিন ক্ষেত্ৰ চাই লম। তাৰপৰা একেবাৰে ঘৰ আহিম আৰু মানে তিনদিন মানলৈকে আমি দিনটো লৈ লম। ৰাতিটোলে উম। তাকে, এতিয়া হব দে আৰু শুগে মইয়ো।
অ অ ঠিক আছে দে হ'ব। শুভ ৰাতি, উম হ'ব।